আহ আহ নমস্কাৰ।
কাৰ।
অ আজি মই আপোনাৰ লগত। এ শিক্ষাৰ শিক্ষাৰ মানে আহ কথা পাতিব লৈছো। আলোচনা কৰিব আহিছো শিক্ষাৰ বিষয়ত শিক্ষা হলে- টো আজিকালি চবে বুজি পায়। শিক্ষা ইমান আমাৰ- লগা হৈ আছে সেইটো জীৱনত মানে- নে চলিবৰ কাৰণে শিক্ষা বহুত প্ৰয়োজন আৰু ন। শিক্ষা নহলে একোৱে নহয় নিচিনা আজিকালি চব জাগাতে শিক্ষা লাগে। শিক্ষা নহলে আমি খেতিৰ খেতি- খেতি কৰিলেও মানে শিক্ষাটো লগা হয় এনে খেতি কৰিলে একো নহয়। মানে খেতি কৰিব কাৰণে খেতিত কি লজ হৈছে কি লভ হৈছে সেইবোৰ ভাবিব কাৰণেও শিক্ষাতো লাগে আৰু ন যদি আমি বেছি ক কৈ নাজানো সেই তেতিয়া মানে বেপাৰ বাণিজ্য কৰিবৰ কাৰণেও বহুত প্ৰব্লেম হয়। যেনেকে ক'ব গ'লে মানে। যোন মানুহে অ কি কয় অংকৰে নাজানে- মে নাজানে বেচিক মে সেই মানুহটো যদি বেপাৰ কৰে তেতিয়া মানে ব খাব কিয় কলে মানে সেইটো মানুহে নিজৰ কি প্ৰফিট হৈছে কি লাভ হৈছে। সেইটো ওলাব নোৱাৰিব আৰু যিমান খিনি ইনভেষ্ট কৰিব লাগে সেইখিনি হিচাব লব আৰু যিখিনি যিখিন প্ৰফিট লাব সেইবোৰ চাব লাগিব আৰু সেইবোৰ চাই কিনে নিজৰ এটা। বাজেট বনাব লাগিব ইয়াতে মানে অ ইহঁতৰ বহুত প্ৰব্লেম হয় আৰু ন যোন মানুহবোৰৰ মানে শিক্ষা নাথাকে আৰু শিক্ষা ক'ব গলে মানে অকল পঢ়াৰ শিক্ষা সেইটো নহয় কিন্তু বেলেগ বেলেগ বেলেগ বেলেগ শিকিব পাৰো আমি যেনেকৈ হ'ব পাৰে এটা মানে ল'ৰা বা ছোৱালী মানে পঢ়াত ভাল হয়। কিন্তু সি বা তাই মানে বেলেগ বাহিৰৰ এক্টিভিটিছতো ভাল ভাল হ'ব পাৰে যেনেকে এজন ছোৱালীয়ে পঢ়াত বহুত বেয়া কিন্তু তাই মানুেও বহুত ভাল- নাচিব পাৰে বা গান গাব পাৰে বা এনেকে আঁকিব পাৰে। এনেকে বহুত গুণ থাকে আৰু ন বেলেগ বেলেগ বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ গুণ থাকে আৰু ক কবলে হ'ব পাৰে এটা ল'ৰা বা ছোৱালীয়ে খেলা ধূলাত বহুত ভাল বাহিৰৰ মানে এক্টিভিটিছত বহুত ভাল কিন্তু সি বাত তাই মানে কি কয় পঢ়াত ভাল নহব পাৰে চবৰে বেলেগে বেলেগে গুণ থাকে চবৰে মানে বুজিব পৰা শক্তিটো কিছুমানে ভাল কিছুমানৰ বেয়া সেইকাৰণে মানে যে আমি মানুহ আহ চাই কিনে জজ কৰিব নালাগে আৰু যে সি পঢ়াত ভাল নহয় ইয়াৰ কাম নাই বুলি হ'ব পঢ়াত ভাল নহলেও বেলেগ কিবাত ভাল আৰু আমি কব গলে আমাৰ শিক্ষাৰ বিষয়ে ক'ব গলে মানে আমি চবতকে সৰুৰ পৰাই যেতিয়াৰ পৰা জন্ম হৈছো যেতিয়াৰ পৰা মায়ে আমাক কোলাত লৈ আছে তেতিয়াৰ পৰা মানে আমাৰ মা দেউতাই আমাক শিক্ষাটো দি আছে। জতৰ শিক্ষা বেলেগ মানুহ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে সেইটো শিক্ষাবোৰ দি আছে আৰু যেনেকে এ সেইটো চচাৰত কেনেকে মানে চলিব লাগে বেলেগৰ লগত কেনেকে থাকি থাকিব লাগে মিলি জুলিয়ে মান সৰু সৰু কথাবোৰতো ভাল ভাল কথাবোৰ আমাৰ মা দেউতাই শিকাই আহিছে আমাৰ সেইকাৰণে মই ভাবো আহ চবতকে আগত মানে আমাৰ শিক্ষক হিচাপে আমাৰ মা দেউতায়ে থাকে কিয়নো মানে ইহঁতে আমাক সৰুৰ পৰাই এনেকে শিকাই শিকাই আহে ভাল সি ভাল বন বেলেগক কেনেকে চাব লাগে পৰিৱেশ কেনেকে আৰু ইটো মানে বাহিৰত ধুনীয়াাবোৰত কেনেকে চলিব লাগে কি ক'ব লাগে কি কৰিব নালাগে চব বস্তু তো মানে আমাৰ মা দেউতাই শিক শিকাই আহিছে আমাক সেইকাৰণে আমি মানে ফাৰ্ষ্ট সেইটো জাগাটো মানে দৰ্জাটো আমি আমাৰ মা দেউতা তাকে দিব লাগে আৰু ছেকেণ্ডত আহিছে মানে আমাৰ স্কুল বা কলেজ বোলৰ মানে শিক্ষক আ যোনে আমাক মানে ক্লাছ নাৰ্চাৰি পৰা হাত পেন পেঞ্চিল হাতত পেঞ্চিল লৈ কেনে ফুৰাই ফুৰা এ বি চি চি ডি লিখাৰ এ বি চি ডি লিখাৰ পৰা আমিক মেট্ৰিক পাছ হৈ যোৱাৰ বা কলেজ পঢ়াৰ লৈকে যোনে মানে আমাক স্কুলৰ মানে কিতাপৰ জ্ঞান দিয়ে
হয়। অ হেল্ল' হেল্ল'
অ হেল্ল' হেল্ল'
তেতিয়া চব ঘৰত চাই খিনি শিকে যদি ডাঙৰে ভাল কয় ভাল শিকায় তেতিয়াহে ভাল শিকিব আৰু যদি ভাল নিশিকে বেয়াই কৰি থাকে সৰু ল'ৰা ছোৱালীৰ আগত যদি বেয়া কাম কৰে এনেকে মুচা কৰা দেখ দেখা পাই তেতিয়া মানে সৰু বোৰেও মানে শিকে আৰু ন চব বস্তুটো মানে চব ডাঙৰে যি কৰে সৰুে সেইটো কৰে এনেকে হয় আৰু অ এতিয়া আপুনি শিক্ষাৰ বিষয়ে কি কি বা ক'ব বিচাৰিছে মোক
অ আপোনাৰ পৰা বহুত শিক্ষাৰ বাবে বহুত বুজি পালো বুজি পোৱা নি কিবা বিলাকো মই বুজি পালো শিক্ষা কলে মানে বেলেগ বেলেগ বিভাগৰ শিক্ষাটো আছে কিছুমানে অ নাচা বিলাক ডেন্স লয় টি শিক্ষা শিক্ষা হে কব পাৰে আৰু তাৰ পিছত কণি বা খেলা ধূলাও ক্লাছ আছে যে স সেই বিলাকে খিলা লাকে এ কিবা শিকিয়াত পৰে আৰু কিছুমান যিহে সৰুৰ পৰা যিটো স্কুলত যায় যেতিয়া অ দুই বছৰ বা তিন বছৰ হয় ইহঁত আগতে অংগনবাদী বা ফ্ৰী নাৰ্চাৰী এনেকা স্কুলত যায় বড়ো মিডিয়াম বা এছামিছ মিডিয়াম বা ইংলিছ মিডিয়াম এনেক আ যিহেতু সৰুৰ পৰা অংগনাবাদী স্কুলত আগত যাই তাই তাৰ পিছত ইহঁতে পেঞ্চিল ধৰিব নাজানে লিখিব কাৰণে নাজানে কিতাপ বিলাক কেনেকা আছে উল্টা বা য়া ইটোৱে নাজানে ইহতে আগত যাই পালে অংগনবাদী আ বাইদেউ বিলাক ইহঁতে পেঞ্চিল ধৰি ভালে লিখিবা দিব হি খিব অ আ ই এনেকা আৰু প্ৰি নাৰ্চাৰীওতে আ তিন বছৰ পৰা কিছুমান বাৰ মাহ বা ছয় মাহ এনেকা নাৰ্চাৰী দে ইহঁতেও নাজানে ইহঁতৰ এ বি চি ডি শিকিবৰ কাৰণে লৈ যায় লিখিব যে স্মাৰ্ট বা চালো হ'ব এইকাৰণে আগতে লৈ যায় এনেকা দেখা পায় আৰু তাৰ পিছত ইহঁতে যেতিয়া ইংলিছ মিডিয়ামত পঢ়িব ইহঁতে নাৰ্চাৰিৰ পৰা এতিয়া ভাল কি শিক্ষাটো ল'ব তাৰপিছত ক্লাছ টেন হৈ যাব তাৰ পিছত সিহঁতে ভালক শিকি পালে যেতিয়া মেট্ৰিক কিবা মেট্ৰিক দি অ এক্জাম দিব পৰীক্ষা দিব। ভালকে ৰিজাল্ট লৈ পালে যেতিয়া কলেজত পঢ়িব। সিহঁতে আৰু তাৰ পিছত অ চৰকাৰী চাকৰিৰ কাৰণে। আহ কোনোফালে কি চাকৰি। কাৰণে কিবা আহিছে ইহঁতি মানে সুবিধা লয় তাৰ ত পিছত চাকৰি কৰা ইহঁতে শিক্ষাৰ পৰাহে ইহঁতে কিবা জব কৰিব পাৰে এনেকা হৈ যায় আৰু তাৰপিছত অ যেতিয়া মা দেউতায়ে সৰুৰ পৰা সিহঁতৰ ভাল চৰিত্ৰটো দেখাব লাগে ইহতৰে ভাল বিয়া সেইবিলাক মা দেউতাৰ পৰাহে শিকে যদি ত তাই সৰুৰ পৰা ভালকে চৰিত্ৰ দেখাই তেনেহলে এই ল'ৰা ছোৱালী নিশ্চয় ভাল হৈ যাব কথাবিলাক ভাল কথা কব পাৰাব আৰু তাৰ পিছত আহ কেনেকা ভাল বিয়া এইবিলাক চব জানিব যেতিয়া অ দেউতা বা মায়ে ঘৰৰ পৰা গাই যা কুইজা যেয়া বিয়া বিয়া যি কথা বা উচ্চাৰণ যে মুখৰ পৰা ওলাই ইহঁতে ল'ৰা ছোৱালী বিলাক চব মনত লৈ পালে পিছত এনেকাই হৈ যাব ত পিছতহে ঘৰৰ বহুত কিবা বেয়া অভাৱ এইবিলাক ওলাই যায় আৰু না তাৰপিছত যেতিয়া ভালকে জ্ঞান বা শিক্ষা দিলে ল'ৰা ছোৱালী নিশ্চয় ভালকেই এ পিছৰ লগে যেতিয়া বিয়া বাৰু হব তাৰিছ পিছত ইহতে ল'ৰা ছোৱালী হব সিহঁতিও মা দেউতা নিচিনা ভালকে লৰা ল'ৰা ছোৱালীকো। শিক্ষা দিব পাৰা অ হৈ যায় আৰু না। বহুত কিবা আছিল শিক্ষাৰ কাৰণে। মানে মা দেউতা তাৰ পিছত স্কুলত যাব। যেতিয়া স্কুলৰ যাই কিনও কিবা টিচাৰ বিলাকক। ভালে কথা পাতে বা। দিলেহে ইহঁতে ভালকে কিবা সন্মান দি পালে কথা পাতিব যদি ঘৰত। পৰা বা মা দেউতাৰ পৰা ভাল। কি কথা পাতাটো নুশুনে। তেনেহলে মতে যদি বিয়া সেই বিয়া। চব কিবা বাইকতে বিয়া ওলাই তেনেকুৱা লাগিল। লৰা ছোৱালী নিশ্চয় বিয়ায়ে ওলাই থাকিব আৰু পিছত কিয় হৈ যাব ইহঁতে। বিয়া হৈ যাব আৰু না ত মানে শিক্ষাৰ কাৰণে মই। কেন্ত কৈছো।
হয় আপুনি কোৱা কথাবোৰ নিশ্চয় মানে বহুত ভাল আৰু আপোনাৰ পৰা বহুত। মানে এইবোৰ শিক্ষাৰ বিষয়ে মই গম পালো আৰু আপুনি কোৱা কথাটো নিশ্চয় মানে সঁচা হয় আৰু ন যে আজিকালি। চাকৰিৰ কাৰণেও মানে দৌৰা দৌৰি কৰিব লগা হয় শিক্ষা নহ চাকৰি কাৰ। আকৌ মই য ক মানে এনেকে ক্লােন প মানে্ৰ। ছ কৰিলে মানে চব কৰি ভাল ল চব পাইছে কিন্তু আজিৰ যুগত এনেকে টুৱেলভ পাছ কৰিলেও ডিগ্ৰী। পিছ মানে এনেকে চ নাপায় আৰু ন মান।
অঁ।
কাৰণেই আৰু এনেকে ভাল বু। ত মানে চাকৰি নাপায় এনেকে হৈ আছে বহুত অ। আৰু আগতেতো গাঁওবোৰতো মানে। নাছিল য মানে পঢ়িব ইচ্ছা আছিল সিহঁতেও মানে পঢ়িব নোৱাৰিল। আজিৰটো মানে গাঁৱৰ গাঁৱত এল পি স্কুল অংগনবাদী এম ই স্কুল আছে আৰু অ আজিৰ যুগত আছে চ বহুত সুবিধা আছে শিক্ষাৰ কাৰণে অ আগতো নাছিলে আজিকালিতো কলেজ পঢ়া ষ্টুডেন্টবোৰক নিজোত মইনা আচনি। পাব আচোন আৰু এনেকে বেলেগ বেলেগ স্কলাৰশ্বিপ। দি আছে যোনটো মানে অ চৰকাৰী। অ
তুমি দি আছে।
অ হয় সেইটোৱে আৰু অ পিছে আজিৰ। কাৰণে আমি আমাৰ এই কপিক। ওপৰত আলোচনা কৰাতটো ইয়াতে ৰাখো নেকি আমাৰ সময়ো হৈ আহিছে। অ আপোনাৰ লগৰ কথা পাতি ভাল লাগিল ধন্যবাদ।
ধন্যবাদ।
অ